ক'?
অ' অ'! সেইটোৱে। মোৰ ভইচটো শুনা পাইছানে?
পাইছোঁ, পাইছোঁ।
ত' মই কি কৈ আছিলোঁ, যে?
অ'!
হেৰি, কৈছিলোঁ ন'! এনভাৰৰনমেন্ট প্ৰব্লেমছে, বহুত চিৰিয়াছ চেলেঞ্জ, ফেচ কৰে, আজিকালিৰ দিনত।
উম!
আৰু তোমাৰ
আমাৰ এনভাইৰমেণ্টটোৱে, যদি আমি ভালকে থওঁ, তেতিয়া আমাৰ আৰ্থে, আমাক ছেভ কৰিব। হেল্ডি লাইফ ক্ৰিয়েট কৰিব। আমাক ছাষ্টেইনেবল ফিউচাৰ দিব এটা।
উম, হু! এতিয়া মানে, ক'ব গ'লেতো, আৰ্টটো মানে, এটাই জেগা যে মানে। লিভিং অৰ্গেনিজম আছে। মানে, সেইটো শুনিলে মানে, আচৰিত!
উম, সেইটৱে। আৰু আমিয়ে, বেয়া কৰিছোঁ সেইটো।
সেইটৱেতো! মানে, আমি মানে, নষ্ট কৰি আছোঁ। এতিয়া মোৰ মানে, এটা চিন মনত পৰিছে! এইটো দৌৰে, মনত আছিলে নেকি, যে। সেনেকে মানে, একদম মানে, ৰবটছে ভৰ্তি, তাৰ পিছত মানে, সেনেকুৱা মানে। একো, গছ -চছ নাই। সেনেকুৱা মই, সেইটো ইমেজিন আহি গ'ল আৰু। ত' সেনেকুৱা মানে, বেলেগ প্লেনেটৰ নিচিনাই হৈ গ'ল, সেনেকুৱা। লাইফ লেঞ্চ, ত' সেইটো মানে, নিজ নিজৰ হাত দি মানে, ধ্বংস কৰিলোঁ, সেনেকোৱা লাগে।
আৰু আজিকালি আগৰ এনিমেলছবোৰ নায়ে! চব এক্সটিংট হৈ গৈছে জানা।
সেইটোৱেতো, অ'! বাৰু এটলিষ্ট, পাণ্ডাতো কিবাকে বাচি গ'ল আৰু।
উম, পাণ্ডাটো যে আছে, ভাল লাগে! পাণ্ডাত উঠি।
সেইটোৱে- সেইটোৱে, ইমান কিউত হয়! মানে। একদম মানে, ইনচেণ্ট আৰু। একো নেজানে, লাইক ইয়াৰ পৰা, ইয়াৰলৈকে পৰি যাব, সেনেকুৱা আৰু। হিউমেন ইণ্টাৰভেনচন আছিলে কাৰণে, সেইকাৰণে, এতিয়া মানে, বাচি আছে বাৰু। বা! সেনেকোৱা আৰু। ষ্টীল আৰু সেইটোৱে আৰু মানে, মানুহ বহুত উম, চেল্ফ কি ক'ম আৰু! চেল্ফিচ।
সেইটোৱে।
উম, হু, হু! আৰু এটা আছে। মানে, সেনেকুৱা প্লেনেট আছে, হা। বাট সেইটো মানে বহুত লাইট ইয়াৰ্চ দূৰত হয়। ইটছ লাইক টু পইণ্ট চামথিং মিলিয়ন লাইট ইয়াৰ্চটোত কিবা টো আৰু ট্ৰেভেল কৰাটো সম্ভৱ নহয় সেইটোত বোলে লাইক অ অ অ আৰ্থ টুইন বুলি কয় ত' সেনেকুৱা মানে হেন অ', অ'।
মই গমেই নাপাওঁ বলাচোন সেইটো টপিকত পাতো।
অ' অ', নিশ্চয়-নিশ্চয়।
কোৱাচোন মোক তাৰ বিষয়ে অলপ।
ত' সেইটো মানে অ, আৰ্থটুইন বুলি কয় হা বা আৰ্থ টো পইণ্ট অ হেন কোৱা আছিলে। ত' সেইটো মানে মই কেইদিন মান আগত ইনষ্টাত মানে পাইছিলো সেনেকুৱা। ত' মই ভাবিছিলোঁ সঁচা নে মিছা হয় বা গুগল কৰি চাও তাৰপিছত চালো আচ্ছা সঁচাই হয় তাৰমানে সেইটো মানে এনভাইৰমেণ্টটো মানে চাচষ্টেনেবল হয় আৰু লাইক অ অ অ অ, লিভিং অৰ্গেনাইজেচৰ থাকিব পাৰে।
মানে আমাৰ নিচিনাও তাত চাগে মানুহ আছে।
অ', সেইটো মানে প্ৰুফ হোৱা নাই এতিয়ালৈ। এই যে আছে নে নাই যিহেতু মানে বহুত দূৰ হয় ন সেন কোৱা টেকনলজি স্পেচ ক্ৰাফ যোৱাওটো অলপ পচিবেল নহয়। ধৰি লোৱা আমিয়ে কিমান? এইটি ইয়াৰ্চ বা হাণ্ড্ৰেড ইয়াৰ্চ জিন্দা থাকো এটা মানুহ সেইটোও ধৰি টু আৰ্থ টু পইন্ট চামথিং মিলিয়ন লাইট ইয়াৰ্ছ ত' মানে সেইটোৱে। ত' সেইকাৰণে তাতে সেনেকুৱা পানী চানি থাকিব পাৰে হেনু কোৱা অক চি চি। কিচেন বা গেছ চিলিণ্ডাৰ থাকিব পাৰে। চো দেট আমি মানে উচ কিব পাৰো সেনেকুৱা কিন্তু তাতে ট্ৰেভেল কৰাটো এতিয়াৰ কাৰণে সম্ভৱ নহয় মানে সেনেকুৱা টেকনলজি নাই একচুয়েলী সেইটোৱে হুম- হুম।
টুক উম উ উ।
সেইটোৱে আৰু
আৰু কোৱাচোন তোমাৰ আৰ্থত থাকি কেনেকুৱা লাগিছে এতিয়া হা আগতকে?
আগতকে আচ্ছা আগতে মই হা যেতিয়া আছিলো তেতিয়া মানে বাহিৰত দেখিলেই মানে সেনেকুৱা গছ -গছনি মানে অ ই কিবা ধৰি লোৱা বিল্ডিংছ বিল্ডিং মানে ভালকে দেখা নাব কাৰণ গছ-চছ থাকে গছে মানে ঢাকি দিয়ে। বা সূৰ্যটো দেখা নাপাও মুনটো দেখা নাপাও গছে ঢাকি দিয়ে। এতিয়াতো মই চাওঁ বিল্ডিঙে বিল্ডিং। সেইটো এটা চেঞ্জ হ'ল হা অ অ।
আৰু তুমি মুভি এখন চাইছা নেকি? তুমি বাৰ্বি চোৱা নেকি?
মই সৰু থাকোতে চাইছিলো বাৰু তে ইমানো চোৱা নাই মানে তুমি চাইছা নেকি বাৰ্বি? হয় নেকি?
উম আহ মানে বাৰ্বি এখনত চাইছিলো যে তোমাৰ তাত মুভি। এখন আছে বাৰ্বি এন এণ্ড দ টুৱাই লাইট এডভেঞ্চাৰ নেকি সেইখনত তোমাৰ কৈছে যে ষ্টাৰ্চ বোৰ এক্সটিং হৈ মানে ষ্টাৰ্চ বোৰ নাইকিয়া হৈ গৈছে তোমাৰ চলাৰ চিষ্টেমৰ পৰা। সেনেকে দেখাইছিলে তাত ই ই ই মানে এতিয়া মানে আগত তাতে যেতিয়া মই আকাশখন চাইছিলো দহ বছৰ মানৰ আগতে তেতিয়া ইমান তৰা আছিলে। আজিকালি নায়েই নেদেখোৱে আজিকালি।
অ অ অ অ, তৰা কেইটা মানে আছে কিন্তু মানে এইটো মানে চিটি লাইফ হয় ন। এতিয়া চিটিত মানে ইমান ধৰিলোৱা পলিউচন বা সেনেকুৱা। আৰু চিটিত লাইটটো থাকে। এই যে লাইট কেইটা যে ইমান থাকে সেই কাৰণে মানে এইটো ভাগ খাই যায়। চ' তুমি যদি পাহাৰত অ, পাহাৰত যদি যোৱা য'ত মানে একদম পলিউচন নাই। বুলস্কায় সেইখিনি দেখা পাবা এতিয়া আমি যোন কেইটা তৰা চাওঁ এটা পৰিমান লৈ আছিলোঁ মানে সিহঁতে মানে ষ্টাৰ্চ কেইটা ট্ৰেভেল কৰাত মানে
ট্ৰেভেল কৰে দূৰত গুচি যায় হয় নে?
অ', অ', সেইটোয়ে চ' সেইটোয়ে আৰু। কিন্ত সেয়ে আৰু ইমান পলিউচন উম, হম।
এতিয়া দূৰত গুচি গৈছে।
উম, এয়া। সেইটোৱে ঠিকেই কৈছা ময়ো মানে আগতে একদম পঢ়াৰে ঘূৰ্তি সেনেকুৱা চাইছিলোঁ।
উম, আগতে আকাশখন চাই এনেই ভাল লাগে।
সেইটোৱে -সেইটোৱে তৰাই তৰা।
আজিকালি উম, আজিকালি চাবত মানে সেই মনো নাযায় তেনেকে মানে সেনেকে সময়ো নুলিয়াও কাৰণ ফোনটো অহাপা টো মানে হেবিটটোয়ে বেয়া হৈ থাকিলে।
সেইটোৱে - সেইটোৱে। এতিয়া মানে অ, আমি যোন কনচিয়ছ মানে কয় মানে একচাৰ্চ মানে কি কওঁ এনভাৰ্ণমেন্টচনটো কনচিয়েচ থাকে সেইটো মানে একচোলি থাকিব লাগে। আজিকালি মানে এইটো কম হৈ গৈছে আৰে মানে অলপ মোবাইলত আমি নিজৰ কামতে বিচি থাকোঁ বট এইটো এনভাৰ্মেণ্টৰ মানে অলপ কনচিয়াছ থাকিব লাগে।
উম, সেইটোয়ে আৰু।
মোৰ মনত আছিলে মই সৰু থাকোতে মানে ইমান কেইটা টায়াৰ্চ আছিলে যেতিয়া মানে কে ইমান সুধিছিলোঁ। এইটো মানে কিবা মানে কিবাটো আছে ন ' পেটাৰ্ণ চেন মই পাৰিম সেনেকুৱা
আৰু এটা চ প্লেনেট আছিলে ন' তোমাৰ নটা প্লেনেট আছিলে ন' আগতে?
অ', অ', এয়াই অ', অ',
এটা গুচি গ'ল।
উম, গুচি গ'ল মানে কৈছিলে মানে ধৰি
উম,
ফাংচন থাৰ্টি মানৰ নেকি।
উম, নেপচুন নে প্লুটন প্লুটগ আছিলে ন' প্লুট? অ, সেইটো গুচি গ'ল নেকি নে ক'বাত টক্কৰ খাই গল নেকি?
সেনেকেতো নেজানো কিন টো সেইটো মানে দুৱাৰ বুলি ৰাখি দিলে তাৰপিছত আ আকৌ প্লেনেটলৈকে আহিছিলে মানে হেনেকোৱা। তাৰপিছত আকৌ দুই, চাৰিদিন কিবা সেনেকুৱা হৈ আছিলে মানে
উম, তোমাৰ কেতিয়াবা স্পেচত যাব মন যায় নে?
অ, সৰু থাকোতে মন গৈছিলে বাৰু
উম,
যদি ধৰি লোৱা এতিয়া যদি টেকনলজিটো ভাল হয় যদি ধৰি লোৱা আফটাৰ তেন ইয়াৰ্ছ যদি আমি সেনে কোৱা এটা ফিজিট পাউজে আ, মানে জেনেৰেল মানুহ খুব এটা মানে হব পায়ে। বাহিৰত সেইটো মই ভাবি
ডৰেমনত ওলাইছিলে নহয় বেলেগ -বেলেগ প্লেনেটত যায় তাহাঁতি?
অ', অ', কিবা ওলাইছে।
উম, সেনেকা হ'ব লাষ্ট লাষ্টত আৰু।
মানে মানু্হ মানে ইমানে ইনটেলিজেণ্ট ভন না যে মানে বাকী এনিমেলছ আছে, কিন্তু মানুহ যাতটো ইমানেই যে মানে বহুত দিফাৰেন্স আহিবই, এতিয়া যদি আৰু এটা কিবা দি আৰ্টিফিছেলছ আহি যায়, কোনকেইটা তাৰমানে মানুহ সেইপিনে আইটো হাই হয় চ' সেই ত আমাৰ কাৰনে থ্ৰেট হৈ যাব। আমিতো এনে আৰাম আৰামছে আছো কব গলে। এতিয়া আমি
থ্ৰেডটো হ'ব এ দে মানুহত কে ডাঙৰ একো নায়েই নেকি? আৰু হ'বও নোৱাৰে চাগে? কিন্তু যদি বেলেগ প্লেনেটৰ পৰা আমাৰ ইয়ালৈ আহিবলৈ হয় তেতিয়াতো থ্ৰেটে হ'বগে আৰু সেইটো।
উম সেইটো এটা ভয় লাগে নহয় যদি ধৰি লোৱা বাহিৰৰ এটা নেনেট আছে বহুত দূৰত। আৰু সিহঁতৰ ইন্টেলিজেঞ্চ আৰু টেকনলজি বহুত হাই হয়।
বহুত হাই হয় তেতিয়া যদি আহি যায় হয় নাই?
এইটো এটা ভয় আছে কিন্তু।
উম মই যদি পাওঁ এনেকা চাঞ্চ চলাৰ চিষ্টেমত যাবলে ত' মই চৰলি যাম।
হা হা হয় হয়।
মানে সেই আকাশখন চালে যাবলৈ মন যায়, কিন্তু মানে সেনেকে- এগৰাকী ইণ্ডিয়ান গৈছিলে। প্ৰিয়ংকা চাওলা নেকি নামটো আছিলে উম। তেখেতে তাত মানে তোমাৰ ইণ্ডিয়াত আহিবই নাপালে, ওপৰতে ক্ৰেছ হৈ গ'ল ট্ৰেইনখন গম পোৱা চাগে? তুমি পঢ়িছিলা ন সৰুতে আমি পঢ়িছিলো, উম।
ভয় লাগে, ভয় লাগে মানে কি মানে মানাই মানে যেনেকে আত দ আ- অ অ আছে।
হবানা প্লেনখন ক্ৰে কিছ। প্লেন নহয় তোমাৰ এইটো কি কয় যে ৰকেটখন ক্ৰেছ হৈ পিনে বডি পাৰ্ট একো নাথাকেই চোৱা।
সেইটোৱে মানে কেতিয়া কি হয় মানে। এক গ নাৰ ত
উম বহজ কিয়াৰি দে মানে - যোনো এনেকে চাইন্টিষ্ট হয় বা চ'লাৰ চিষ্টেমত যাবলৈ মানে সাহস কৰে। দেই মানে বহুত ডাঙৰ তাহতৰ হাৰ্টটো আৰু মই এইটোৱে কনচিডাৰ কৰিম।
সেইটোৱে সেইটো মানে একচেলি মানে বহুতে ডেঞ্জাৰছ মানে। যদি ধৰি লোৱা- তোমাৰ যোনটো কি কয় মানে যোনটো মানে- কাপোৰ কাপোৰ লগত যি পিন্ধি আছে মানে, সেইটো যদি অলপ- বেয়া হয় বা অলপ মানে ফাটি যায় আৰু ম গেছটো। মানে কি অক্সিজেন থাকে ভিতৰত চাগে সেইটো যদি- হয় তেতিয়া মানে শেষ আৰু জীৱন মানে ৰিস্কি হয় আৰু।
উ সেইটোৱে বহুত ৰিস্কি হৈ যায় দেই।
উম
তাতো তোমাৰ এটা হেৰিও আছে নেকি। চ'লাৰ চিষ্টেমৰ ওচৰতে নেকি কিবা চাইন্টিষ্ট কিবা- এখন আছে য'ত চাইন্টিষ্ট তাত থাকে, মানে বহে।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
ৰুম এটা আছে নেকি কিবা ষ্টেচন এটা আছে নেকি মই শুনিছিলো আৰু।
আচ্ছা, তেনেকা গম নাপাওঁ।
পাৰ্থৰ ওচৰতে আছে, উ'ম।
আচ্ছা, আচ্ছা যায়ে থাকে ন লাগিব, সেনেকুৱা।
সিহঁতে গৈ থাকে আৰু।
অ'। আৰু এটা ফেচ স্ক্ৰাব বনাওতে কিমান কিমান মানে বছৰ লাগি যায়?
উ'ম, সেইটোৱে আৰু মিনিটতে একদম হেৰি হৈ যায় কিবা অলপ ভুল হলে।
উ'ম।
জুই জ্বলি যাব আৰু।
উ'ম। । কেনেকুৱা বা টেকনলজি ইম্প্ৰভ হয় পিছত।
সেইটোৱে আমি আৰু ক'ত আছো।
হয়, হয়।
মইটো পাত্তাই নাপাওঁ।
হয়, হয় আমিতো বহুত জেগাৰ মানুহৰ
হু'ম?
আমিতো বহুত জেনেৰেল মানুহ।
সেইটোৱে।